শুনিছা এতিয়া
উম শুনিছো তোৰ মানে নেটৱৰ্কটো দিগদাৰ দি আছে গম পাইছ
উম এই নেটৱৰ্কটো কি জানা মোৰ মানে এইটো মোবাইলত ঠিকে থাকে এইটো হৰ্চপর্ট লৈ আছো যে হৰ্চপর্ট লৈ দিগদাৰ হয় মানে
মানে কি হৈছে মোৰ মাতটো চাগে যায় তোৰ মাতটো মানে নাহে
অ তোমাৰ মাততো শুনি আছো মই
উম
আকৌ মানে কি হয় মই দুই মিনিট মান ৰখিলো একো নাই যে সেইকাৰণে খালি থৈ দিলো এনেও একো নাৰাখে
উম উম উম ভালে কৰিলা
সেনেকে বাদ দিলো আৰু হেৰি নহয় টোপনি আহিছে নে কি শুবি নেকি এতিয়া
তাকে
নে ফ্লিম ছাবি
তাকে ফোন কৰিম বুলি কৈ আছে লগৰ এটাই
সু নাই
প্ৰিয়াংকুৰ বুলি কয় লগৰ এটাই ফোন মাৰিব বোলে
হয় নেকি
কৰিম আও ফোন লাহে ধীৰে সি এতিয়া গেম খেলি আছে
অ অ মই কিন্তু আকৌ সেই নে নিহাৰলৈ কৰিবলগীয়া আছে নিহাৰ মাকলৈ আকৌ এবাৰ
অ অ কৰিবা
তে তেহেতৰ মানে আজি কি ৰাতি কথা পাতিবি চিনেমা তিনেমা নেচাৱ আৰু একো
আজি কথা পাতাই ভাল চিনেমা তিনেমা মও নাচাওঁ মানে
চিনেমা টিনেমা এৰি পেলাই আমি ঠিকেই কৰিছো নে কি ভুল কৰি আছো নেকি আকৌ হেল্ল' হেল্ল
হেল্ল'
অ কিন্তু চিনেমা টিনেমা আৰু এৰি এইকেইদিন ভালে কৰিছ নে ভুল কৰিছ
মাতটো ফাটি ফাটি আহিছে তোমাৰ
এতিয়া
উম ঠিকে আছে ঠিক আছে
চিনেমা টিনেমা এৰি ভাল কৰিছো নে ভুল কৰিছো
কি কৈছা শুনা নাই?
এতিয়া শুনিছ নাই
অ শুনিছো কোৱা
তোৰ' মোবাইলটো ভাল জেগাত থ
উম অ সেয়ত
বলো আমি চিনেমা চিনেমা এৰি ভাল কৰিছো নে বেয়া কৰিছো
ভাল কৰিছো ভাল কৰিছো কি জানানে তোমাৰ মানে কি আমি তোমাৰ মানে চিনেমা চোৱা সময় কনত আমি ধৰি লও অকনমান কিবা এটা এনজয় চেনজয় কামেই কৰি আছো
আকৌ এই এন জি অ' যদি আকৌ বোলে উৰি গ'ল তেতিয়া
তেতিয়া আৰু কি কৰিম আৰু তেতিয়া সেহতক আমাৰ লগত চিনেমা চোৱাব লাগে লৈ আহিব লাগিব বুজিছা
এ ইয়াতে আল ন
নাই নাই নাই আমাৰ গাঁৱত সিহঁতক চোৱা মানুহ নাই যে ৰাতি মানে চাম কোনটোও চাব লাগিব আমিও চাব লাগিব। আমিও চাম। কথা চাব লাগিব।
পুলৰ ওচৰতে ৰখাই ল'ম তাৰপাছত সেনেক চিনেমাখন দেখাব লাগিব মানে
চিনেমা খন দেখাব লাগিব বোলোঁ
আজি কিহেডি খালী অ, ভাত? হেল্ল'?
উম, মই শুনি আছোঁ।
কিহেদী ভাত খালী?
মাতো অহানাই লাহে-লাহে আহিছে।
আজি কিহেদি ভাত খালী?
আজি তোমাৰ মই মাংস খাইছোঁ, মাটি দালি, মচুৰ দালি। এইবিলাক আছিল। মাছ, ভাত নেমু, সেইয়াই তোমালুকে কিহেদি খালা?
দালি, ভাজি যি ভাত আৰু চাটনি এই নৰ্মেল আৰু।
উম,
বিশেষ তেনেকুৱা একো যাৰ যোগাৰ নাই মানে।
উম।
বাকী কালি ডিউটি আছে তোৰ?
অ', কালি ডিউটি আছে ৰাতিপুৱা যাম আৰু।
গম পাইছোঁ। কিমান টাইমত যাওঁ ডিউটিলৈ?
এই মোৰ ডিউটিডাল ঠিক নাই বুইচা। মানে যেতিয়া খালি আৰু পিছবেলা যাব নালাগে আৰু আগবেলাৰ ভিতৰতে যাব লাগে আৰু।
গম পাইছোঁ ঠিকে আছে দে। ভালেই টাইম পাছ হৈ আছে ন, দুটকা দিও আছে?
ভালেই কৰিছ দে। এনেই থকাতকৈ কিবা এটা ব্যস্ত থকাই ভাল ন?
এইটোয়ে-এইটোয়ে মানে কি জানা? তুমি এতিয়া এনেই
উম।
এতিয়াতো আগষ্টতে হলেও কলেজ চলেজ বিলাক খুলিব, এতিয়াতো এনে আছোঁ।
উম, সেইটোৱে-সেইটোৱে। মানে তই যিমানটো টাইম পাইছ গোটেইটো ইউটিলাইজ কৰিছ আৰু।
অ', সেইটোৱে।
ঠিকেই আছে-ঠিকে আছে, ভালেই কৰিছ। আৰু তেতিয়া মানে ঘৰখনতো এটা মানে ৰেচপেক্ট থাকে আৰু ন?
থাকে অকমান চপা অকমান তেওঁ ইমান নাথাকে আৰু
হয় সেইটো হয় বাৰু।
উম
ক? কি ক'ব বিচাৰে?
তাকে বৰমাহত সোলে?
হুলে-হুলে চব হুলে। এই মইহে অলপ এনেই মোবাইল চাই আছিলোঁ মই বোলোঁ কিনো কৰোঁ, ফোনটাকে কৰোঁ। সেইকাৰণে বোলোঁ
মই আকৌ ফুন মাইম মাইম
মই মানে ভাবিছো? মই বোলো ইয়ালৈকে ফোন এটা কৰো বাকী বিলাকতো চাগে লগৰ বিলাক টোপনিয়ে গ'ল।
টোপনি গ'ল।
সিহঁতে আকৌ ৰাতিপুৱা মানে সোনকালে উঠে যে সেইকাৰণে সিহঁতে সোনকালে শুই দিয়ে আৰু।
উম, এ কিছে নাজানো আৰু।
মই আকৌ বোলো তোৰ লগত বহুত দিন কথা-চাথা পতা নাই, মইয়ো মানে কি দিনত কামৰ পৰা নোৱাৰো যে।
উম, উম,
কালি মানে মই ছুটিও লৈছোঁ, কালি কাম নাযাওঁ।
নোযোৱা নহ কাইলে?
কালিও নাযাওঁ আক দেওবাৰেও ছুটি পাম দুদিন ছুটি পাই যাম।
ভালে কৰিছো আৰু আমাৰ আজি অলপ সৰহকে কাম কৰিব লাগিব। কাইলে তেতিয়া
অ, সেইটয়ে মানে মই আগতে কাম বিলাক কৰি থলো কাৰণে এতিয়া ছুটি থব পাৰিছো এনে নিদিলে হয় মালিকে।
উম, সেইটোৱে-সেইটোৱে মানে কাম চাই চুটি দিয়ে না।
শুনিছোঁহে দেই আশা কৰা নাই বাৰু।
তোমালোকক দিম বুলি কৰিছে ন।
হা, হা,
তোমালোকক দিম বুলি কৈছে।
নাজানো আৰু মই বৰ বেছি আশা কৰা নাই মানে।
তাকে আমাক মানে এনে খবৰটো
এ মালিকৰ মুখৰ কথা ধৰিব নোৱাৰি মানে সেইটোৱে সেইকাৰণে।
উম, এই ঘৰখনৰ কিবা কিবি কৰিব।
অ, যি টি কথা কৈ দিব চব কথা বিশ্বাস কৰিব নোৱাৰি মানে।
সেইটোৱে।
বাকী তোমাৰ বাৰু এই তুমি মেছেজ দিয়াটো তোমাৰ বিজনেছ একাউণ্ট নেকি?
নহয় এইটো তোমাৰ মাৰ মোবাইল, মাৰ মোবাইল।
নহয় এনেই তাকেতো বিজনেছ একাউণ্ট নেকি?
অ, বিজনেছ নেকি মই চ চাইদিও ৰখাছোন দে এক চছেকেণ্ড।
উম, মোৰ তাত মানে সেই হেৰিটো আহি আছে।
ন'
এই-এই যে টাইমৰ যে হেৰিটো ঘূৰি নিচিনা যে, সেইটো বিজনেচ একাউণ্টত থাকে নেকি ন। হেল্ল',
হেল্ল',
উম, ক?
শুনিছা,
অ, বোলো সেইটো বিজনেছ একাউণ্ট নেকি ন?
অ, বিজনেজ একাউণ্ট বোলে কিন্তু নৰ্মেল দেখুৱাই
অ, নহয় মোৰ তাত মানে তোৰ সেই এই ঘড়ীৰ নিচি দেখাই আছে সেইকাৰণে সুধিলোঁ?
ডি পি চি পি নাই নেকি?
ভিতৰত দিপি আছে এই কাষতে ঘড়ীৰ নিচিনা দেখাই থাকে নহয়।
নাই নাই সেইকাৰণে নাজানো
অ, অ, অ, বাকী তোমাৰ লগৰটো কি গেম খেলি আছে নে?
লগতো গেম খেলি আছে এনিমি চাই আছে বোলে কিবা।
অ এনেমে চাই নেকি?
উম কি ভাল পাই জানো তাকে মোক কালি সেইদিনাখন বুজাই আহিছে তই চাবি বোলে এগিৰি কি য়েছে।
এ যোনে এনিমিয়ে চাই।
উম।
পে নোচোৱা মানুহ চবকে বুজায় খালী বুজিহে নাপায় কোনেও।
অ মোক কৈছে বোলে তই এনেমি ছা তই চিনেমা
উম, এই হেৰিয়ে চাই নহয় প্ৰিমে চাই নহয় সি আমাক আহি বুজাই হি আমি বোলো হেই মনে মনে থকা এ খোপা।
জানো সি কচাক কি বস্তু জানো কাক মানে ইমান ৰিয়েল ৰিয়েল মানে ফিল্ম বিলাক বনাই আছ- ইমান ধুনীয়া ধুনীয়া মানে তোমাৰ মেছেজ বিলাক দি আছে। দে সেই এনিমি কাৰ্টুন চাই।
উম, নাজানো আৰু ক'ত আছে ইহঁত এতিয়াও মানে। কিছুমানে যে পাগলৰ নিচিনাকো ভাল পায় গম পাও।
অ এই মোৰ যে লগৰ দালে আজি যদি তিনি বছৰ একে ৰাহে এনিমি চাই আছে তাকো এটা ছিজন।
ৰাম
তাৰ ছিজনটো হেনো শেষেই হোৱা নাই। ল
এ জানেই যে কিছুমান মানুহ আছেই চাবই ধৰ গম পাইছ নে কেছটো।
অ অ।
সেই সেইটো কাৰণে। কিনো পাই মই একো মই আৰু কাৰ্টুন বুলি ক'লেই মোৰ খং উঠে কিবা।
নহয় যে আকৌ আমাৰ মামাৰ ল'ৰাটোযে অকৱা মকৱা ল'ৰাটো
উম।
এ জৰ্জৰাটো এটাই ডাঙৰ ডাঙৰটোৱে চাব তোমাৰ এনেমি সোপা চাব চাই লৈ পেলাই সি মোৰ বুজাই থাকে এই আজি এইটোৱে হ'ল সেইটোৱে হ'ল। একোৱে বুজি নাপাওঁ চোন উম উম উম এনেকে থাকো মই, উম।
নুশুনিলেও পাব বেয়া আক।
অ তোমাৰ মানে আকৌ এনিমি সোপা কেনেকে আহে। চাইনিচতে আহিব আহিলে পেলাই ইংলিছত তলত লিখা থাকে সি সেই সোপাকে পঢ়ি
অ অ।
মোক বুজাই থাকে উম সি মোক বুজাই থাকে
এই প্ৰি প্ৰি প্ৰিমে চাইনে নাই তই জাননেে প্ৰিমে চাইটো।
মই জানো প্ৰিমে চাই বুলি মই জানো। ই, ই মানে সি সৰুৰ পৰাই পাগলীন
সিহে বুজি কিনো পাই নোজানো আৰু দেই ধেইত
সি চাগে চিনেমা চাই বোলে নাচাই বোলা
মই দেখোন তোৰ ভাল চিনেমা এখন নহ'লেও মই চাই থাকিব নোৱাৰো।
মোও
অলপমান চিনেমাখনো ভাল হ'ব লাগিব তেতিয়াহে পাৰি ধৰ হয়নে?
এইটোৱে এইটোৱে মানে কি জানা দি চিনেমা বিলাকৰো আজিকালি নিয়ম দিলে মানে কি জানা ৰিয়েল মানে কাহিনী বিলাক ল'বলৈ বহুত লৈছে হয় নে? মানে ৰিয়েলিটিটো যোনটো আমাৰ ধৰি লওক।
ক্ৰু ইভেণ্টৰ ওপৰতে ফিল্ম এখন বনাই গম পাইছনে।
বনাই বনাই অ আৰু তোমাৰ দে টো দে লাইফত কি চলি আছে। চলে মানে কি জানা মানুহ অডিয়েন্ঞ্চ বিলাকে কেতিয়াও ৰিলেট কৰিব পাৰে। তেতিয়াই গম পাই না আমি আছ আমিতো এতিয়া কিছুমান কথ কথা হ'লেও মোৰ চিনেমা চাইহে গম পাইছোঁ
উম মানে এই বায়োপিক বিলাকো যে বনে যে মানুহ বিলাকৰ ভাল লাগে ন
ভাল লাগে ভাল লাগে মানে উম
সেইটোৱে যেনেকে চাপোজ মই কথাটো ক'লো এই যে টুৱেলভ ফেইলখন
অ সেইখনটো কি ধুনীয়া মুভি হয়নে
কি সুন্দৰ ছবি কি সুন্দৰ চিনেমা
আগত তোমাৰ এতিয়া ধুৰণ্ডৰখন সেইটোৱে ধুৰণ্ডৰখনো এতিয়া ধুনীয়া মুভি দিয়াচোন কি ধুনীয়া মুভি বনাইছিল নৌ বহুত বঢ়িয়া পাইছো অ একদম মানে বহুত বঢ়িয়া মই প্ৰথমতে একো কোৱা নাছিলো এই ৰিলৰ চাই থাকোঁতে মই চো ৰণবীৰ দাস চাগে মোৰ মতে এ হেৰি নেকি ভিলেন নেকি
গম পাইছো মানে তাৰ লুকতটো দেখি পেলাই
উ লোকতটো দেখি তাৰ পিছত যেই মানে মই মুভিখন চালো মই মানে একেদিনাখনে তোমাৰ দুখন মানে মই চাই শেষ কৰিলো মজা লাগিল বুলি কৈছো চাই বুইছানে মই এতিয়া চালো মানো মই আকৌ চাব পাৰিম মোৰ আমনি নালাগে
মই বিৰাট ধুনীয়া পালোঁ চাই যে